অ।
হেল্ল'?
সমস্যা।
অ।
কি কৰি আছা?
এ বাহিৰত বহি আছো। ঘৰৰ ভিতৰত নেটৱৰ্ক নাপায়।
বত গৈছিলা?
হা?
যবলৈ গৈছিলা
অ গৈছিলো আহিলো গৈ
অঁ কি খবৰ পাতে কেনেকুৱা নাই, নাই এই চাইডত ফেন চলি আছে। সেইটো কাৰণে চাগে তুমি আৱাজ পাব পাৰা অলপমান।
অ', অ' হয় নেকি?
অহ', চ' তোমাৰ খবৰ পাতি কেনেকুৱা? মোৰ ভাল, তোমাৰ?
মোৰ ভালেই--মোৰ চব চলিছে আৰু
অ', ঠিকে আছে দিয়া। ভাল কথা অ', অ', আৰু কিবা ট্ৰেভেল প্লেনছ বনাইছা নে? নতুন
নতুনটো একো সেনেকে বনোৱা নাই। নতুন একো বনোৱা নাই। শুনা পাইছা?
অ', অ' একো নাই অ' অ' শুনি আছোঁ, শুনি আছোঁ একো নাই দিয়া পিছত আৰু কিবা বনালে কবা, মোকো কবা, কেনেকুৱা লাগিল যাই? এই লাষ্টত যে গৈছিলা মাজতে এবাৰ তাত গৈ কেনেকুৱা লাগিলে।
তাত গৈ বহুত ভাল লাগিছে। মানে, ইয়াতে বহুত গৰম সেইখিনি,
অ',
এই কেইদিন বহুত গৰম আ চাৰে
অ',
তাত গৈ পেলাই এনেকুৱা এটা এ মনটো ভাল লাগি গৈছে।
অ', ভাল লাগে, ইমান কাম চাম কৰি কিনে যেতিয়া ক'ৰবাত ফুৰিবলৈ যাওঁ ভাল লাগে।
উম' মাইণ্ড টো ফ্ৰেছ হৈ যায়।
অ', বাকী জবৰ পৰা কেতিয়া আহি পালা?
মোৰ মোৰ, দেৰি হয় আহি পাওঁতে আঠটা চাৰে আঠটা মানত আহি পাওঁ। এই গাড়ী, মটৰ আৰু খোজকাাঢ়িও আহিব লাগে ন? এইখিনি খোজকাঢ়োতে বেছি টাইম যায়। গাড়ীত আহিল টো অলপমান সোনকালে আহি পায়। ইমান মহ আমাৰ ফালে
এই বাৰু অ' দিগদাৰ হয়।
অ',
বাকী আৰু ফুৰিব কতো নোযোৱা নেকি? তোমালোকে আৰু
স ইতয়া ভাবা নাই, এই জুলাই মাহত ফুৰিব যায় লাভ নাই। চবপিনে বৰষুণৰ কাৰণে, একদম অৱস্থা বেয়া হৈ থাকে লেণ্ডশ্লাইড হয়। আৰু মানে, পানী- ছানি বিলাকো লেতেৰা হৈ থাকে। ওঁও - ৱাটাৰফল বিলাকৰ পানী লেতেৰা হৈ থাকে বৰষুণৰ কাৰণে।
অঁ
ৰাস্তা ভাঙি থাকে।
হয়, হয় এইবোৰ প্ৰব্লেম হয় কিন্তু এতিয়া মানে কেনেকুৱা অঁ কি আ বন্ধ কাৰণে ন' এইখিনি টাইমত বন্ধ দিয়ে সেইটো কাৰণ ণে চবেই আৰু এইটো টাইমতে যাব খোজে।
অঁ -আৰু এইটো টাইমত ভিৰো হয় সেইকাৰণে। এইটো টাইমত মানে সেইকাৰণে ফ্ৰেব্ৰু ফেব্ৰুৱাৰী, মাৰ্চ।
অঁ -সেইখিনি মানত যাবা?
অঁ, ওলাবা।
ঠিকেই আছে, ঠিকে আছে। সেইটোৱে ভাল। অঁ, অঁ ভাল অঁ হ'ব হ'ব। তুমি আৰু বেলেগ কি কৰি আছা?
বেলেগ তেনেকে একো কৰা নাই। বেলেগ তেনেকে একো কৰা নাই। মোৰ নেটৱৰ্কটো বহুত বেয়া হৈ আছে কিন্
এইকেইদিন অঁ চৰী, বেলেগ জেগাবোৰত কিছুমান জেগাত লেণ্ডচশ্লাইডো হৈ আছে। শুনিছানে?
অঁ। সেইকাৰণেইটো, এইকেইদিন যিমান পাৰা এভইড কৰিবা। ওলাই যোৱা।
হঁঅ, হঁঅ হঁঅ। মানে এ আমাৰ মানে এ--অৰুণাচলত যোৱাত এটা প্লেন বনিছে। এতিয়া কি কৰোঁ চাব লাগিব। যোৱাটো ভাল নহ'বই চাগে এতিয়া।
ওঁ, ওঁ। মানে ধৰি লোৱা তুমি তিনিদিনৰ প্লেন বনাই যাবা। কিন্তু যদি ৰাস্তাৰ মাজতে ভাঙি থাকে, তোমাৰ তিনিদিনৰ সলনি চাৰিদিন, পাঁচদিনো লাগি যাব পাৰে।
অঁ গীতা তেনেকুৱা।
আৰু ভাগ্যত ভাল থাকিলেহে ভাগ্য বেয়া হলেটো আৰু নকওঁয়েই। ইছ্‌ ই এ যতে- ততে যেনেকে- তেনেকে শুই পৰে ন?
সেইটোৱে। ভয়ো লাগে। মানে ছেফটি ইছ্যুটা ভয় লাগে।
উম। অকণমান বৰষুণটো কমাই, কমালৈকে ৰখি দিয়া নহ'লে যদি পাৰা।
সেইটোৱে কৰোঁ ৰ'বা এতিয়া। এইয়া আৰু এইবোৰ অৱস্থা নোহোৱা হৈ গৈছে। গ্ল'বেল ৱাৰ্মিং বাট কিবা কাৰণে, পলিউচনৰ কাৰণে এইবোৰচোন অৱস্থা নোহোৱাই গৈছে আৰু।
অঁ কবাই এইপিনে ৰ'দ।
এদিন তাকেতো এদিন ৰ'দ তাকে এদিন ৰ'দ দিব এদিন বৰষুণ দিব এদিন কিবা হ'ব
আজিয়ে কিমান ফ্ৰৰ্টি ডিগ্ৰী গুচি গৈছে
উহ আজি বহুত ৰদ দিছে কিবা জ্ব জ্বলি যোৱা ৰ'দ দিছোঁ
উম কালি বৰষুণ দি মানে মেঘ বিলাক ক্লিয়াৰ হৈ গ'ল ন আজি সেইকাৰণে সূৰ্যটো ঢাকিবৰ কাৰণে একো নাই আকাশত
টিট সূৰ্যটো ঢাকিব একো নাই কাৰণে ইমান ৰ'দ ডাইৰেক্টৰ পৰি আছে
অহ অহ
এতিয়া
টিট বৰষুণৰ পিছত দিয়া ৰ'দ এনেও বহুত চোকা হয়
বাকী আৰু তোমাৰ জৰ্ব কিবা কেনেকুৱা চলি আছে মানুহবোৰ কেনেকুৱা হেল্ল'
আগতে ভাল লাগিছিলে মাজতে বেয়া লাগিলে
তাৰ পিছত এতিয়া আকৌ এজাষ্ট হৈ পিনে আৰু এতিয়া ঠিক চলি আছে
অহ', অ'হ
জৰ্ব বোলা বস্তুতো আৰু সেনেকুৱাই
কেলে
নাই এনেই মানে কিছুমান পলিটিক্সি হলে ন চবতে আজিকালি পলিটিক্সি সেইকাৰণে ডাঙৰ মানুহৰ আৰু ফেভৰেট হ'ব নোৱাৰিলে মানে প্ৰব্লেম হৈ যায়।
অ'হ হয়, হয়, হয়, এইটো
নিশ্চয় হয়
বাকী আৰু
কিবা বেলেগ ভাবিছা নে লাইফৰ কাৰণে বা কিবা?
মইটো একো নাভাবো লাইফৰ ক আগলৈকে হুহ
অ'হ
এতিয়া যি চলি আছে এতিয়া যি চলি আছে সেইমতে আগবাঢ়ি যায় থাকো।
অ'হ হও
কয় নহয় আজি জীয়াব লাগে বুলি।
অঁহ
সেইটো আৰু এনেও কিনো কৰিম ভাবা মতে একো নহয়। তুমি কি ভাবিছা পিছে?
মইতো মোৰো সেই ভবামতে একো নহয় মই সেই চব বস্তুবোৰ চাই থৈ দিওঁ নিজক সেইকাৰণে লাষ্টতে পেৰেণ্টছৰ মতে কৰিব লাগে।
উম। বাৰু এতিয়া সুধিব লাগিব তোমাক তোমাৰ পেৰেণ্টছে কি ভাবিছে তোমাৰ কথা আগলৈকে।
অঁ', সেইটোতো এতিয়া ময়ো নাজানো সেইটো কাৰণে নিজৰ বস্তুখিনি নিজে কৰি থৈ দিওঁ পিছত দেখা যাব সেইটো কাৰণে
কৰ'বাত এনে এডমিচন চেডমিচন লোৱাৰ কথা ভাবিছে নে?
অ', অ', এই এখন কলেজ আছে সেইখনৰ কথা ভাবি থৈ দিছো অকমান মানে হেই শ্বিলঙৰ ছাইডে পৰে আৰু
অ'
দিয়া কৰবাত হলেও উম কৰবাত হ'লেও মানে তাত
কোৱা
নহয় মানে কৰ'বাত হলেও মানে তাত লাগি থাকিলে সেইটোত পিছলৈকে ভাল হ'ব আৰু
হয় বাৰু কিন্তু এই কিন্তু চাইক'ল'জিত আকৌ তোমাৰ সেই নহ'লে ভাল নহয় ন এক্সপিৰিয়েঞ্চ নহ'লে পিছত প্ৰব্লেম হয় বা শ ক নোৱাৰিলে মেইন বস্তুখিনি তোমাৰ নহয় সেইটো এটা প্ৰব্লেম আছে
এ ইয়াতে যিখিনি চাই লোৱা চৰ্চ বিলাক ইয়াতে ক'ত আছে সেইটো তুমি এতিয়া চাব লাগিব যিহেতু বাহিৰত যাব নিদিয়ে বুলি চিয়ৰ হৈয়ে ললা ইয়াতে কেনেকে কি সুবিধা পোৱা আগতে যেনেকে বাহিৰত বিচাৰিছিলাই এতিয়া ইয়াতে বিচাৰিব লাগিব
তাকে চাম ৰ'বা কি কৰোঁ বাহিৰ মানে কি ইয়াতে মই বিচাৰিয়ে নাপাওঁ মোৰ নাজানো কিহৰ কাৰণে এনেকুৱা হয় বাৰ
মানে ইয়াতে কৰা কোনোবা এনেকুৱা টাইপ বিচাৰিবা যিয়ে ইয়াতে কৰি মানে জব কৰি আছে বা কিবা মানে পঢ়ি আছে ইয়াতে সেনেকুৱা টাইপ
নাই ৰ'বাই মানে নিজাৰৰ ভিতৰতো নাই
অ বেলেগত বিচাৰিব লাগিব
তোৱে যোৱা আৰু কি কি হিচাপত কি কৰোঁ চাব লাগিব বাৰু কিন্তু মানে শিকাখিনি শিকি ল'ব লাগিব পঢ়া শুনা যিহেতু ইমান ইম্পৰ্টেণ্ট হয়ে এতিয়া আৰু পইচা নাকামলেও নহ'ব নহয়
উম পইচাটোৱে আজিকালি ইম্পৰ্টেণ্ট বহুত বহুত বহুত মানে সেই সেইটোৰ পৰাই চব আহে
অ যি ইচ্ছা তাকে কৰিব পাৰি পইচাটো কাৰণে পাৰি আৰু যিমান যি হক
হেল্ল'
অ অ কোৱা কোৱা
হেল্ল'
হেল্ল' শুনা পাইছা
মই কাট খোৱা বুলিয়ে ভাবিলো
নাই যোৱা ৰবা দিয়া থ দিয়া নহ'লে আৰু তুমিও ৰেচ লোৱা
উম দিয়া